উম।
কি কৰি আছা।
অ বন্ধু আছোঁ ৰ'বানে তুমি কি কৰি আছা ভপিছে।
ময় মো আছো কি কৰিবা ক'তো ওলাই যাব পৰা নাই বৰষুণ দিলে ন অলপ আগত বৰষুণ দিয়ে আছে এতিয়াও অলপ অলপকে সেইকাৰণেভাবিলো তোমাকে এটা ফোন মাৰো কি কৰি আছা কি কৰা নাই সুধো অলপ।
এই ভালে কৰিছে দিয়া ফোন মাৰি ময়ো তোমাৰ এনেই আৰু শুই আছিলোঁ আৰু বৰষুণ ন আমাৰ ইয়াতো দিছে বৰষুণ অ এতিয়া কমিছে বাৰু অলপতে আছিল বৰষুণ ডাঙৰকেই দিলাক তোমাৰ বাকী খবৰ পাতি কেনেকুৱা আহে বন্ধু।
ভাল ভাল ভালে বেয়া নহয় তোমাৰ কেনেকুৱা চলি আছে।
সেই দিয়া ভালে দিয়া ক'বলৈ গলে বেয়াও নহয় ভালো নহয় যিটো মাজৰ যিটো। যেনেকে আমি মধ্যবিত্তৰ আনো সেনেকুৱা। এনেকুৱা ধৰণৰ চলি আছে আৰু মো মাজতে আৰু।
অ অ ঠিকে আছে বাৰু বাকী তোমাক এটা মই কথা ক'ব পাৰিমনে তুমি তুমিও চাগে এই কথাটোৰ লগত অলপ খাপ খুৱাব পাৰিবা তুমি জানিবা চাগে এই বিষয়ে।
অহ কোৱাচোন কি কথা বন্ধু।
মানে কি হ'ল মোৰ কালি এটা আছিল পৰীক্ষা যোৱ কালি মানে কি হল মোৰ এজন বন্ধু আছে আৰু যিজনৰ লগত মই ধৰা এ দুমাহ মান ধৰি কথাই পতা নাছিলো আৰু এমাহ দুমাহ মান ত' সিয়াক মই কালি ৰাতিপুৱা মই মানে পৰি। পা যাই পাব লাগে বাৰ বজাত ত' মই সাক ৰাতিপুৱা তোমাৰ সাত বজা মানত ফোন কৰিছো আৰু ফোন কৰি ক'লো যে তুমি আহিব পাৰিবা নেকি মোৰ পৰীক্ষা এটা আছিল মোক থব যাব লাগে আৰু আনিব যাব লাগে ত' সি আছিল বৰপেটাত। ঠিক আছে ত' সি বেচেৰাই মোক মানে পৰীক্ষাত থব কাৰণে সেই বৰপেটাৰ পৰা আহিছে হা আহি পেলাই মোক পৰীক্ষাত থবও গৈছে তাৰপিছত গধূলি আনিবও গৈছে ত মই ভাবিলো যে আ এই যিটো বন্ধুত্ব। সেই বন্ধত কিমান দৰকাৰী ন কাৰণ তোমাৰ যেতিয়া সমস্যা কিবা এটা হয়য়া মই যদি কালি যিটো মোৰ সমস্যা হৈছিল কাৰণ কি হয় পৰীক্ষা যিটো মই দিবলৈ গৈছো তাতে মানে তোমাৰ পইচাও সোমাব নিদিয়ে লগত ত মোবাইল চোৱা ইল। সুব নিদিয়ে তোমাৰ পৰিক্ষা চেণ্টাৰত তাৰপিছত মই ভাবিলো প ইছা চ ইছা নিব নিদিয়ে জনাওঁতে জা ইপাম বাৰু। কিন্ত আহোতেই অলপ সমস্যা হব ত সেইবাবে মই। ফোন কৰিলোঁ আৰু। কি আহিওঁ গ'ল তাকে মই ভাবিলোঁ। তোমাৰ যে সঁচা বন্ধু এজন থকাটো কিমান দৰকাৰী ন জীৱনত।
হৈছে দিয়া তুমি জানে অ বন্ধুত্ব এটা আমাৰ অমূল্যয় সম্পদ ক'বলৈ হ'লে জীৱন তাৰ আৰু, ত' তোমাৰ এজন হিছাপে তোমাৰ আৰু প্ৰকৃত বন্ধু থাকে। সেই বন্ধুজনে তোমাৰ জীৱনৰ যিকোনো সুখ বা দুখ হওঁক তোমাৰ যিবিলাক হাঁহি কান্দোন। অ তোমাৰ সফলতাই হওঁক বা তোমাৰ বিফলতা হওঁক আহ সকলো সময়তে তোমাৰ লগত থাকিব। আৰু ক'বলৈ গ'লে বন্ধুজনে এনেকুৱা নহয় যে তোমাক বিপদত এৰি যাব, তোমাৰ সফলতা হ'লেও এই তোমাৰ পৰা এৰি যাব এনেকুৱা নহয়, মানে তোমাৰ সুখ হওঁক দুখ হওঁক এজন প্ৰকৃত বন্ধু আৰু। সেই প্ৰকৃত বন্ধু জনে সদায় তোমাৰ অ তোমাৰ কাষত থাকিব। আৰু বা তোমাক ত তমাক মানে উৎসাহ দিব, আৰু তুমি এ কিবা এটা কাম কৰিব নোৱাৰা, বা তুমি এ কিবা এটা কামত দুখ কৰি আছা। ত তোমাক সেই কাম বিলাক উৎসাহ দিব ত মই ভাবো যে আমাৰ জীৱনত আৰু এজন বা দুজন। প্ৰকৃত বন্ধু থকা বহুত উচিত উচিত আৰু এটা মানে গুৰুত্বপূৰ্ণ কথা। আৰু ই ব নালাগেতো মানুহ তোমাৰ দহটা বা বাৰটা এনেকুৱা অসংখ্যক বন্ধু নালাগেতো। বন্ধু লাগি মাত্ৰ সেই দুজন তিনিজনে ভৱিষ্যত কামত আহে আৰু মানে ভৱিষ্যত। মানে আমাৰ ওচৰত থাকে বাকী তোমাৰ যিমান বন্ধু বনোৱা, তোমাৰ যিমান তোমাৰ কলেজৰ কলেজৰ মানে জীৱনৰ লগতে হওঁক বা কামৰে হওঁক, বা তোমাৰ বিদ্যালয়তে হওঁক যিমান হ'লেও তোমাৰ এই লা শেষত কিন্তু সেই দুটা বা এটাই বন্ধু তোমাৰ লগত। থাকিব ত মোৰ মতে সেইটোৱে প্ৰকৃত বন্ধু ক'বলৈ গ'লে কাৰণ তুমি বন্ধু থাকে চবৰে থাকে। আৰু বন্ধুতটো বৰ্ণা নাই দিয়াচোন যাবা তুমি তাৰে তোমাৰতো বন্ধুত্ব গড় লৈ উঠিব দিয়াচোন কিন্তু, তোমাৰ লাষ্ট কিন্তু শেষত তোমাৰ যিজন। প্ৰকৃত সেইজন বন্ধে থাকে। কিন্তু তুমি যিজন বন্ধু তোমাৰ একদম আপোন সেইজন বন্ধুৱে তুমি একদম তোমাৰ সমস্যা হওঁক বা কিবা কাম হওঁক বা সেইবিলাক পাবা। তুমি কলাই যে তোমাৰ লগৰ বন্ধুটো এই ক'ত আছিল বৰপেটাত আছিল তাৰ পৰা তোমাক এটা পৰীক্ষা লৈ। তোমাক নিব আহিছে পৰীক্ষা দিব তোমাক লৈ গৈছে লগত। ত তোমাক আনিছেওঁ লগত। বা তোমাৰা পইচাৰ সহায়ো কৰি দিছে। ত চোৱাচোনমান ভাল হৈছে। তোমাৰ সেই বন্ধুজন থকাই ত কিমান সহায় হৈছে তোমাৰ ত এনেকুৱা আৰু এনেকুৱা এজন বন্ধু। প্ৰত্যেকজন মানুহৰ লগত লাগে। আৰু মই ভাবো অ তোমাৰ সেই এশটা বা তোমাৰ দুশটা বন্ধু মিছা বন্ধু থকাতকে, দুজন বা তিনিজন সেনেকুৱা আহ সঁচা বন্ধু থাকিলে মানে জীৱনটো সফল। আৰু কবলৈ গলে, এ দিয়া আৰু বন্ধুত্বৰ ওপৰত কি কবা পিছে তুমি আৰু কিবা ক'বা নেকি আৰু বন্ধুত। তাৰ ওপৰত।
কবা মানে মানে মই বৰ্তমান বহু বস্তু লক্ষ্য কৰিছোঁ মই বৰ্তমান সময়ত কি হয় জানো, যিটো আমাৰ বন্ধুত্ব বুলি কওঁ আমি প্ৰকৃত বন্ধুত্ব তুমি দেখিবা যিজনৰ তাত টকা পইচা আছে ন সিয়াৰ লগত ঘুৰা ফুৰা মানুহ বা লগত। কৰিলা বহুত কিন্তু যদি সেই ল'ৰাজনে কিবা সমস্যাত ভোগে বা সমস্যাত ফাঁচি যায়, তেনেহলে কিন্তু সহায় কৰা মানুহ কোনো নাথাকে। আনহাতে তুমি যিবিলাক মানুহৰ হা যিবিলাক ল'ৰা ছোৱালীৰ হাতত ধৰা পইচা নাই খালি বন লগৰ। কেইজনমান আছে আৰু কেতিয়াবা ক'ৰবাত ফুৰিব যোৱাকে বা এনে কথা পথাকে, তেওঁলোকে কিন্তু যেনেকে নহওঁক তোমাৰ কিবা সমস্যা হ'লে, একেলগে সমাধান কৰিব বিচাৰে। আৰু মই ভাবো তোমাৰ প্ৰকৃত বন্ধু বুলি ক'লে আচলতে এতিয়া মই যদি আমাৰে কথা। থাকক আমাৰ দুজনৰ এতিয়া তুমি যদি কিবা জীৱনত উন্নতি কৰি আছা। ত মই কেতিয়াওঁ নিবিচাৰিম যে তুমি পিছ পৰি থাকা বা তোমাৰ বেয়া হওঁক, তুমি ইমান সফল কিয় হৈছা হ'ব নালাগে। সেইবোৰ কথা কেতিয়াওঁ নাভাবিম কিন্তু বহু সময়ত আজি কালি। কি হয় মানুহে মানে লগৰীয়াই হ'ব পাৰে। কিন্তু লগৰজনে ভাল হোৱাটো দেখিব নোৱাৰে, মানে তোমাৰ লগতে থাকিব এনিটাইম তোমাৰ লগত ঘুৰিব ফুৰিব খাব থাকিব, কিন্তু তুমি যদি কিবা এটা ভাল কাম কৰি আছা। তাৰ পৰা কিবা বিব্যসায় কৰি আছা। বা কিবা চাকৰিত নামভৰ্তি পাইছা। বা কোনোবা পৰীক্ষা উত্তীৰ্ণ হৈছা। ভালকে তেতিয়াাহলে মানে বহু মানুহে বা বহু লগৰীয়াই দেখিব নোঁৱাৰে, মানে ভাল নাপায় আৰু যে কিয় ইমান ভাল হৈছে কিয় ইমান বেয়া হৈছে। বা কিয় মোৰ লগত হোৱা নাই। তাৰ লগত কিয় হৈছে, ত' সেনেকুৱা ক্ষেত্ৰত অলপমান সমস্যা কাৰণ, তুমি দেখিবা আজিকালি বন্ধুত্বৰ মাজত এনেকুৱা কিছুমান বস্তু আহি পৰে, যাৰ ফলত মানে এজন বন্ধু আনজনক মানে শাৰীৰিক ভাৱে তোমাৰ। বেয়া ভাবে তোমাৰ মাৰিব আৰম্ভ কৰে। এতিয়া তুমি দেখিবা বহু যিবিলাক নিউজ চেনেল আছে ন, নিউজ চেনেলত আহিয়ে থাকে যে বহু ল'ৰা ছোৱালীয়ে যিবিলাক বন্ধু থাকে। সিহঁতে মাৰ মাৰি কৰে মানে সৰু সৰু কথাত খামখিয়ালি হয় সিহঁতৰ মাজত। আৰু তোমাৰ বন্ধুত্ব বুলি ক'লেতো, সেনেকুৱা নহয় ন, যে সৰু সৰু কথাত এতিয়া তোমাকে যদি মই কিবা এটা কৈ দিওঁ। তে তুমি হয়তো সেইটো কথাত অলপ সময়ৰ বাবে বেয়া পাব পাৰা। কিন্তু পিছলৈ সেই কথাটো সাধাৰণ ভাৱে লৈ লোৱা। কিন্তু আজিকালি যদি তুমি কাৰোবাক। কিবা বন্ধুৱে হওঁক নিজৰ যদি বিচৰা বা ভাবা কিবা এটা কম। তেনেহ'লে তোমাক এনেকুৱা লাগিব যে তোমাক মাৰিয়ে দিয়ে নেকি, তোমাক কিবা কৰিয়ে দিয়ে নেকি, ত সেনেকুৱা বহুত পৰিৱেশ সৃষ্টি হোৱা মই দেখা পাইছোঁ বৰ্তমান সময়ত ত'। তুমি কি ভাবা এই ক্ষেত্ৰত।
ঠিকে কৈছা দিয়া তুমি মানে। তুমি ধন সম্পত্তিৰে তুমি অ। বন্ধুত্ব কিনিব পাৰিবা। কিন্তু তুমি ধন সম্পত্তিৰে যিটো প্ৰকৃত বন্ধু আৰু সেই প্ৰকৃত বন্ধু আৰু কিনিব নোৱাৰিবা। মানে পইচাৰে তুমি কিনিব নোৱাৰিবা। এজন সঁচা বন্ধু তোমাৰ যেতিয়ালৈ পইচাৰে। তেতিয়ালৈাৰ এজন মিছা বন্ধু থাকি যাব। তোমাৰ যেতিয়ালৈ পইচা শেষ হৈ যায়, আৰু যেতিয়া তোমাৰ পইচা শেষ হৈ যায় তোমাৰ ওচৰত একো নাথাকে, তেতিয়া কিন্তু তোমাৰ সেই আহ সঁচা বন্ধুজনে কামত আহিব। বাকী তোমাৰ আৰু তুমি কলাই বন্ধুত্বৰ ওপৰত যে বন্ধুত্ব তোমাৰ মানে আজি কালি। বন্ধুত্ব হৈছে মানে তোমাৰ অলপমান কিবা হ'লে কাজিয়া হ'লে তোমাৰ মা মাৰা মাৰি লৈ আহি যায়। ত সেইটো বাৰু বহুত দেখিছোঁ। মইও মানে বহুত নিউজত শুনিছোঁ মানে মাৰি পেলাইছে। আৰু মোৰ মতে আৰু বন্ধুত্বৰ মানে মূল, আৰু কেইটামান কাৰণ হ'ব পাৰে আৰু মূল কেইটামান কাৰন থাকিলে। তোমাৰ বন্ধুত্ব এটা দীঘলীয়া হ'ব। আৰু ত মৌ সিকেইটা হ'ল তোমাৰ এটা হ'ল বিশ্বাস। আহ তোমাৰ আৰু এটা হ'ল অ তোমাৰ এজনৰ এজনৰ প্ৰতি কেতিয়াবা সন্মান। আৰু ধৰি লোৱা আজি চাবাচোন ল'ৰা মানুহতো ইমান বন্ধুত্বৰ সন্মান নাথাকে। দিয়াচোন তেওঁলোকে বাৰু আমি বাৰু এনেকে থাকোঁ কিন্তু অলপ চলপ। যিটো সন্মান লাগে সেই যিটো সন্মান দিব লাগে। আৰু ইহঁত বন্ধুত্বত সেই সন্মানটো থাকিব লাগে। আৰু সেনেকুৱা আৰু বাকী তোমাৰ যিটো তোমাৰ এজনে আনজনৰ প্ৰতি তুমি কলাই যিটো তোমাৰ নিস্বাৰ্থ ভাৱ সেই নিচাৰ্থ ভাৱ থাকিব লাগিব। যদি তোমাৰ এটাই আনটোক দেখিব নোৱাৰে বা এটাই আনটো উন্নতি। উন্নতি হোৱা তোমাৰ উন্নতি হোৱা তোমাৰ জ জ্বলিব ধৰে, বা দেখি আহ তাৰ উন্নতি হ'লে এ দেখিব নোৱাৰে, সেনেকুৱা আৰু ত সেনেকুৱা বন্ধু বহুত আছে। ত সেনেকুৱা বন্ধু যে থাকে তেতিয়াহ'লে সেইটো বন্ধুতটো আৰু দীঘলীয়া নহয়। আৰু কাৰণ যেতিয়া তোমাৰ উন্নতি হব উন্নতি হ'ব বা। তোমাৰ উন্নত হবা বা মই তোমাৰ উন্নত হ'ম। তেতিয়া তেতিয়া তোমাৰ তেওঁলোকে আৰু দেখিব নোৱাৰিব বা তোমাক নেমতা হ'ব। অ বা তোমাৰ ওচৰত বা ভালকৈ কথা নপতা হ'ব। ত সেনেকোৱা আৰু সেনেকেওঁ তুমি এজন অ মিছা বন্ধু তেনেকে ধৰিব পাৰিবা সেই আৰু বন্ধুত্বৰ কথা। কথা কবলৈ গ'লে বহুত ওলাই যায় দিয়া। বন্ধুত্ব তোমাৰ শেষ হৈ নাই এটা অতুট বন্ধন হয়। বন্ধুত্ব ত বন্ধুত্বটো তোমাৰ জীৱনৰ প্ৰত্যেক জীৱনত মানুহৰ লাগে। আৰু কাৰণ প্ৰত্যেকটা মানুহৰ দুখ থাকে বা সকলো দুখ তোমাৰ ঘৰৰ লগত বা তোমাৰ। যিজন মানুহ থাকে বা কিছুমান মানুহৰ লগত কথা পাতিব নোৱাৰে। কিন্তু সেই কথাবোৰ তোমাৰ এজন ভাল বন্ধুৰ ওঁচৰতো পাতিব পাৰিবা ন ত সেইকাৰণে, মোৰ মতে আৰু বন্ধুত্বটো আমাৰ জীৱনৰত এটা গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে। আৰু ত সেয়ে মই ভাবো দিয়া বাকী তুমি কিবা শেষত কবা নেকি আৰু। কিবা অলপ।
মই বেছি একো নকওঁ আৰু তুমি কোৱা কথা খিনি ক'লাই মানেই মই যিখিনি ক'ব বিচাৰিছিলোঁ। বাকী এটা কথাই কওঁ মানে তুমি তুমিওঁ লক্ষ্য কৰিবা, চাগে এই যিবিলাক ল'ৰা মানুহ থাকে ন ছোৱালী মানুহৰ তুলনাত সেই ল'ৰাবোৰ মাজত মানে বন্ধুত্বটো স মানে সহজে গঢ় লৈ উঠে। অ এতিয়া তুমি নতুনকৈ ধৰা কলেজতে গৈছা। তুমি কাকো চিনি নোপোৱা বা স্কুলতে নতুনকৈ ভৰ্তি লৈছা। কাকো চিনি নোপোৱা। কিন্তু ল'ৰাবোৰে মানে কিবা দু এদিন দুদিনৰ ভিতৰতে নিজৰ নিজৰ বন্ধু ওলাই লয়, বা নিজৰ নিজৰ এটা দল ওলাই লয় যে কাৰ লগত। ঘুৰিব কাৰ লগত থাকিব। হেনেকুৱা কিন্তু ছোৱালী মানুৰ মাজত তুমি সাধাৰণতে হেনেকোৱা দেখা নোপোৱা। কিন্তু সেইটো বাৰু মই ল্যক্ষ কৰোঁ, সেইটো সঁচাই মই নাজানো কিন্তু মোৰ মতে যি মই সেইটো ভাবোঁ আৰু ছোৱালীৰ মানুহ ধৰা বন্ধুত্বৰ মাজত যদি কিবা কাজিয়া লাগে সহজত। নহয় কিন্তু ল'ৰা মানুহৰ বন্ধুত্ব মাজত যদি কিবা খাম খেয়ালি হ'য়, বা সৰু সৰু কথা যদি কিবা লাগে তেনেহলে দুজনে আৰু ইমান গুৰুত্ব নিদিয়ে, আৰু তেওঁলোকে নিজৰ জীৱনত দুয়োটাই একেলগে আগবাঢ়ি যায় এনেকুৱা নহয় যে নিজৰ নিজৰ পথ বেলেগ বেলেগ কৰি ল'ব বা নাম এটা। হৈ যাব ল'ৰাজনক ত সেনেকুৱা নহয় মই লক্ষ্য কৰো কেতিয়াবা তুমি কি ভবা হয়নে নহয়।
এই একদম হয়। দিয়া মানে আমাৰ যিটো ল'ৰা মানুহৰ যিটো বন্ধুত্ব সেই বন্ধুত্ব সোনকালে গড় লৈ উঠে। ত' সেইকাৰণে অ আৰু সেই কিছুমান বন্ধুত্ব কলেজীয়া সোনকালে বন্ধুত্ব হৈ উঠে সেইবিলাক বন্ধু বাৰু পিছত ধৰি লোৱা লগ নোপোৱা হয় বা কিছুমান। কেতিয়াবা আৰু নোহোৱা হৈ যাব। কিন্তু তোমাৰ এনেকা নহয় যে আৰু লগ পালে কেতিয়াবা তোমাৰ দেখা পালে নামতাকে নাথাকিব। সেইটো কিন্তু একদম হেৰি কথা আৰু সেইটো মাতিই মাতিব আৰু তোমাক পাৰিলে তোমাক, আহ একদম ভালদৰে লগ হব সেইদিনা সেইদিনা মাতিব ত সেনেকুৱা আৰু ত জানাই তুমি লৰা মানুহৰ বিয়স্ততা। থয় হৈ গ'লে পিছত মানে কিমান মানে মানে লগ নাপায় আৰু কিন্তু তথাপিওঁ সেই যিটো বন্ধুত্ব সেই বন্ধুত্বটো সদায় তেওঁলগত অটোত থাকে। ত' সেয়ে দিয়া বন্ধুত্ব যিমানে কথা ক'বা সিমানে ওঁলাই থাকিব। কিনো ক'বা আৰু দিয়া হ'ব দিয়া নহ'লে আজি পিছলে আৰু কেতিয়াবা কথা পাতিম দিয়া।
দিয়া দিয়া হ'ব দিয়া।